কি কৰিছে কি কৰিছে?
ভাই নে তুমি?
ময়ে এনে
কিবা খাই বই ললানে নাই?
খাই বৈতো লোৱা নাই তুমি খালা?
খালো খালো কিয় নাই খোৱা ইমান দেৰি?
এই অকলে থাকিলে আৰু ক'ত খোৱা হয়?
অ।
বাকী তুমিতো এবাৰ পাছ কৰিলা ন?
পাছ কৰিলো ভালে কুশলে।
উম।
তুমি জানো এতিয়া এতিয়া মই আমাৰ চাৰিআলিটোৰ ওচৰৰ কলেজখনতে ল'ম ভাবিছো।
অ।
তুমি পিছে এতিয়া? ৰখাচোন তুমি এতিয়া পিছে হেৰি বিষয়ত পঢ়ি থকা নাই জানো বিজ্ঞান বিষয়ত?
অ মই পদাৰ্থ বিজ্ঞানত পঢ়ি আছোঁ।
পদাৰ্থ বিজ্ঞান মানে তুমি সেই চাবজেক্টটোৰ ওপৰত মানে পঢ়ি আছা।
অহ।
অ ময় ভাবিছিলো বিজ্ঞান শাখাত লম বুলি ভাবিছিলো মানে
অ লোৱা আকৌ বিজ্ঞান শাখাত তোমাৰ বহুতখিনি বাট মুকলি হৈ যাব ভৱিষ্যতৰ কাৰণে।
অ মোৰ বাৰতে ইমানো জ্ঞান নাই সেই বিষয়টোৰ ওপৰত।
অ তুমি এতিয়া কিহত ল'ম বুলি ভাবিছা পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, গণিত?
মই গণিত বিষয়ৰ ওপৰত পঢ়িম বুলি ভাবিছিলো?
অ বহুত ভাল কথা দেখোন কাৰণ গণিতত পঢ়িলে তুমি বহুতখিনি ভৱিষ্যতে তোমাৰ সুবি বিধা
অ বা শিক্ষকৰ কাৰণেও উপযোগী হ'ব পাৰো চাগে?
সেইটোৱে শিক্ষক তাৰপিছত তুমি মানি ললে তুমি কোনো ধৰণৰ কৰি‌ নাপালা তেতিয়াও তুমি নিজাববীয়াকৈ ঘৰুৱা ভাৱেও মানে পঢ়া তেনে তুমি ভাল এটা ইনকাম কৰিব পাৰা আৰু।
ঠিকেই কৈছা বাৰু। অ তোমাৰ পদাৰ্থ বিজ্ঞানটো তুমি এতিয়া কি কৰি আছা পদাৰ্থ বিজ্ঞানৰ মানে এক্জাম মানে পৰীক্ষা নিৰীক্ষা চলি আছে নেকি বাৰু?
পৰীক্ষা মোৰ হেৰি পৰীক্ষা হৈ গল এতিয়া মোৰ তোমাৰ আভ্যন্তৰীণ পৰীক্ষাসমূহে আছে
আহ সেইবোৰৰ কাৰণে পঢ়িছা নে নাই।
সেইবোৰৰ কাৰণে অকন পঢ়ি আছিলো তাকে এ বহীসমূহ আমি ভালকৈ বনাব লাগে। লাগে নহয়?
অহ।
পৰীক্ষা সমূহ কৰিব লাগে ব বিভিন্ন ধৰণৰ পৰীক্ষা থাকে তোমাৰ সেই খিনি পৰীক্ষা আমি কৰিব লাগে, সেইখিনিয়ে কৰি আছিলোঁ
এই বিষয়টোৰ ওপৰত মোৰ ইমান জ্ঞান নাই তুমি দিব পাৰা যে দিয়াচোন।
উম তুমি যদি পদাৰ্থ বিজ্ঞানত লোৱা।
অ
তেতিয়াহ'লে তুমি ভৱিষ্যতে তুমি মানে বহুতখিনি ইফালে আগুৱাই যাব পাৰিবা ধৰা হ'ল তুমি এ কোনো ধৰণৰ তুমি অভিযান্ত্ৰিক শিকা শিক্ষা নোলোৱাকৈ তুমি বৈজ্ঞানিক হ'ব পাৰা। বা তুমি এ আমাৰ স্নানতোৱৰ স্নাতটো উত্তৰ পিছত তুমি উম যদি ভালকে পঢ়া তেতিয়াহলে তুমি বৈজ্ঞানিক হ'ব পাৰিবা বা তুমি উম ভাল এটাৰ মানে উম। এটা তুমি ভাল এটা মোটা অংকৰ ধন মাহেকীয়াকে লব পাৰা আৰু
অ পিছে তোমাৰ ৰাসায়নিক বিজ্ঞান বিষয়টো আছেনে নাই।
মোৰ ৰাসায়নিক বিজ্ঞান আছে, খালি মোৰ ৰাসায়নিক বিজ্ঞানটো মোৰ মুখ্য বিষয় নহয় আৰু।
আহ। এই বিষয়টোৰ ওপৰতো তুমি বহুতো পৰীক্ষা নিৰীক্ষা চাগে কৰিছা।
কৰিছো বাৰু, ৰাসায়নিক বিজ্ঞানটোও বেয়া নহয় ৰাসায়নিক বিজ্ঞানত তোমাৰ। এ বহুত খিনি তুমি মানে আমাৰ যে তোমাৰ উ। ঔষধৰ তোমাৰ কম হেৰিবিলাক আছে যে ঔষধ বনোৱা তোমাৰ প্ৰতিষ্ঠানসমূহ আছে যে।
আহ।
তাতে তুমি ধুনীয়াকে সোমাব পাৰা, তুমি মানে তাৰ পাছত তুমি বহুত বিষয়ৰ ওপৰত জ্ঞান অৰ্জন কৰিব পাৰা। আৰু যদি তুমি ভাবিছা যে মই সেইবোৰত নাযাওঁ মই ভালকে পঢ়িম, তেতিয়া তুমি আমাৰ। কলেজৰ শিক্ষকো হ'ব পাৰা।
অ। তোমাৰ বিষয়টোত, তোমাৰো বিষয়টো পদাৰ্থ বিজ্ঞানেই ন।
মোৰ পদাৰ্থ বিজ্ঞান।
অ। অ এনেই তুমি ৰাসায়নিক বিজ্ঞান, আৰু পদাৰ্থ বিজ্ঞানৰ মাজত এটা পাৰ্থক্য আছে। কেনে বাৰু।
পদাৰ্থ বিজ্ঞানটো তোমাৰ আমাৰ গোটেই মানে তোমাৰ। পৃথিৱীৰ তোমাৰ মেইন বস্তুবিলাকৰ ওপৰত অধ্যয়ন আৰু তোমাৰ ৰাসায়নিক বিজ্ঞানটো হ'ল যোনবিলাক। ৰাসায়নিক মানে তোমাৰ পদাৰ্থ মানে বস্তু সেইখিনিৰ ওপৰত অধ্যানয়ন আৰু। আৰু তোমাৰ। মোৰ মতেতো তোমাৰ ৰাসায়নিক বিজ্ঞানটো অকমান কঠিন হয়, পদাৰ্থ বিজ্ঞানতকে। এতিয়া তুমি এইবাৰ ভাল পোৱা নে বেয়া পোৱা। তোমাৰ ওপৰতো কথা মই কিন্তু ৰাসায়নিক বিজ্ঞানটো বেয়া পাওঁ দেই।
অ। ৰাসায়নিক বিজ্ঞানত তুমি যে পৰীক্ষা নিৰীক্ষাবোৰ যে কৰা যে।
অ।
তোমাৰ মানে যোনতটো লেবত কৰা, সেই লেবটোত মানে মই শুনিছো বহুত স্মেল আহে বোলে কিবা কিবি। মানে তোমাৰ তাত এচিড বিক্ৰিয়া কৰা হয় ন এচিডবোৰৰ।
পৰীক্ষাগাৰ সমূহত, মানে পৰীক্ষাগাৰ সমূহত বিভিন্ন ধৰণৰ এচিড থাকে। তাৰপিছত তোমাৰ খাৰ থাকে। তাৰ তোমাৰ বিভিন্ন ধৰণৰ পদাৰ্থ থাকে সেইখিনি মানে তোমাৰ। মানে কিছুমান মানে তোমাৰ। এ জৈৱিক মানে পদাৰ্থ তোমাৰ বহুত বেয়া মানে এটা গোন্ধ মাৰে। আমিতো এ বেছিভাগ সময় মাস্ক লগাইয়ে থাকো, আৰু এটা ভয়ো থাকে। যদি হাতত এচিড পৰি যায়।
অ সাৱধানে কৰিব লাগিব ন এইবোৰ?
বহুত সাৱধানে কৰিব লাগে। কাৰণ তুমি, এ তুমি কিবা এটা বিক্ৰিয়া কৰাৰ আগত তুমি বিক্ৰিয়ো আগতে গৰম কৰি ল'ব লাগে এ মাৰ। এ গেছৰ ব্যৱহাৰো হয় আৰু জানাই গেছৰ ব্যৱহাৰ কৰা মানে তটো অলপমান, হেৰি সেয় হয় ন।
কঠিন হয় কামটো।
কঠিন হয় বাৰু।
অ তাৰ পৰা যে যোন মানে পোৱালি ওলাই সেই পোৱালী বিলাকৰ এটা ইউনি পিন্ধি থাকে তোমাৰ বগা ৰঙৰ।
আহ।
তুমি দেখা নে বাৰু সেইবোৰ?
দেখো দেখো আমিও পিন্ধো।
অ চৰি চৰি তুমি যে সেইবোৰ যে পিন্ধা যে সেই তোৰ নাম কিনো বাৰু?
সেইটো তোমাৰ হেৰি আৰু আমাৰ কাপোৰসমূহ নষ্ট নহ'বলে এটা কু্তাইপিনে তোমাৰ আমি যে আমাৰ ধৰা তোমাৰ কলেজৰ যোন যোৰ কাপোৰ সেইযোৰ যাতে নষ্ট নহয় পদাৰ্থবিলাক পৰি। তো আমি সেইকাৰণে সেইটো পিন্ধো। আৰু এ পৰীক্ষাগাৰত সেইটো আমাৰ বাধ্যতামূলক। সেইটো নহ'লে আমাক পৰীক্ষাগাৰৰ ভিতৰত সোমোৱাবলে নিদিয়ে।
অহ। আৰু এইবোৰৰ তোমাৰ পৰীক্ষা হ'লনে বাৰু?
আমাৰ মুখ্য পৰীক্ষাটো হ'ল। আমাৰ আভয়ন্তৰীণ পৰীক্ষা বিলাক হোৱা নাই। হ'ব হে। মাৰ
অ। আৰু তোমাৰ গণিত বিষয়তটো নাই নেকি বাৰু?
গণিতটো আছিলে মোৰ।
অ গণিতটো তোমাৰ মতে কেনেকুৱা হয়নো বাৰু? দিগ লেভেলত টান হয় নে?
পদাৰ্থ বিজ্ঞান পঢ়া তুমি এ ৰাসায়নিক বিজ্ঞান পঢ়া মেইন ভেটিটো হ'ল তোমাৰ গণিত। গণিত নোহোৱাকে তুমি বিজ্ঞান কৰিবই নোৱাৰা।
অ সেইটো কৰতে হয়।
সেইকাৰণে গণিত বিষয়টো বহুত ভাল যদি তুমি ভালকে মনোযোগেদি পঢ়া। কিন্তু সেই গণিতত বহুত মনোযোগ দিব লাগিব, তোমাৰ ৰ সেইখিনি একাগ্ৰতা, ধৈৰ্য সেইখিনি লাগিব।
আৰু বহুত সময় দিব লাগিব ন?
বহুত একাগ্ৰ হ'ব লাগিব তুমি, মানুহটো মানে তুমি এ একাগ্ৰতা নহলে গ নিত পঢ়িব নোৱাৰা।
অ'। তুমি গণিত বিষয়টো যে লৈছিলা তোমাৰ প্ৰথম বৰ্ষত তোমাৰ কেনেকুৱা আছিলে?
প্ৰথম বৰ্ষত গণিত বিষয়টোত তোমাৰ নম্বৰসমূহ ইমান ভাল নাহে কিন্তু দেই। তুমি মি আমাৰ যেনেকৈ ৰাসায়নিক বিজ্ঞান, পদাৰ্থ বিজ্ঞানত বহুত ধুনীয়া - ধুনীয়া নম্বৰ আহে। কিন্তু সেই অনুপাতে এ গণিত বিষয়টোত নম্বৰসমূহ তেনেধৰণে নাহে।
অ'।
মানে কিয় নাহে সেইটো মই ক'ব নাজানোঁ। কিন্তু তুমি সেই বি- হিচাপত গণিত বিষ ত নম্বৰসমূহ নাহে, মানে অ'- গণিতত মানে আমাৰ যেনেকে তোমাৰ দশম শ্ৰেণী দ্বাদশ শ্ৰেণীত গণিত আছিলে, এতিয়াৰ গণিত তেনেকুৱা নহয়।
এতিয়া গণিতত চব মানে তোমাৰ মানে আমি মানে ৰি ছাৰ্চ কৰা নিচিনা হয়, হয়নে ব- বস্তু এটাৰ ওপৰত?
অ' আমি বস্তুখিনি বে- গভীৰভাৱে আলোচনা বিশ্লেষণ আলোচনা কৰা টাইপৰ হয় যে। সেইকাৰণে অকমান ভুলতো আমাৰ কাটি দিয়ে, তো সেইকাৰণে আমাৰ নম্বৰসমূহ ইমান এটা ভাল নাহে।
অ'।
তাত চাগে তোমাৰ আমাৰ অসমীয়া বিষয়টো আৰু ইংৰাজী বিষয়টো এই দুটা বিষয়ো থাকে নে বাৰু ডিগ্ৰী লেভেলত?
এ ডিগ্ৰী লেভেলত তোমাৰ মহাবিদ্যালয় লৈ কথা দেই। আমাৰ মহ- মই যোন খন মহাবিদ্যালয়ত পঢ়ি আছোঁ, তাতে তোমাৰ বিজ্ঞানৰ ক্ষেত্ৰত তোমাৰ অসমীয়াটো নাই। কিন্তু তুমি কলা- কলা বা- বা ক- অ' কলা- কলা শাখাত আছে কিন্তু। কলা শাখাত তোমাৰ অসমীয়া ভাষাটো আছে, কিন্তু বিজ্ঞান শাখা আৰু বাণিজ্য শাখাত নাই। এতিয়া বেলেগ মহাবিদ্যালয়ত বেলেগ হ'ব পাৰে। সেইটো মই নাজানোঁ।
অ' সেইটো হয় বাৰু। আৰু তোমাৰ ভূটানী আৰু তোমাৰ এনেকুৱা কিছুমান চাবজেক্ট যে আছে, তোমাৰ সে সেইবোৰ আছে নেকি?
উদ্ভিদ বিজ্ঞান আৰু জীৱ বিজ্ঞান?
হয় - হয়।
উদ্ভিদ বিজ্ঞান আৰু জীৱ বিজ্ঞান মোৰ নাই, কিন্তু মোৰ অতি ঘনিষ্ঠ লগৰ কেইটামানৰ আ ছে বাৰু।
চাগে দ্বাদশ পঢ়ি- মানে পঢ়ি থাকোঁতে নে এই দুটা চাবজেক্ট আছিল নে বাৰু তোমাৰ?
দ্বাদশত আছিল, দ- দ্বাদশত আছিল বাৰু।
অ' অ' এইটো মোৰ দ্বাৰদশত এইটো ছাবজেক্ট নাছিলে অৰ- এই বিষয়টো। এই বিষয়টোৰ ওপৰতো মোক অকমান জ্ঞান দিয়াচোন।
জ্ঞান মানে কি আৰু? তুমি যদি ভাবিছা, মই উদ্ভিদ বিজ্ঞান বা জীৱ বিজ্ঞান পঢ়িম অতি ভাল কথা। কিন্তু সেই উদ্ভিদ বিজ্ঞান আৰু জীৱ বিজ্ঞানত তোমাৰ মুখ্য বিষয়-বস্তুটো হ'ল, তুমি ভালকে মানে বস্তুসমূহ তুমি লিখিব জানি ব লাগিব, বস্তুসমূহ তুমি বহুত এ চিত্ৰ অংকনত ভাল হ'ব লাগিব, কাৰণ তোমাৰ উদ্ভিদ বিজ্ঞানতো তোমাৰ বেছিভাগ তুমি উদ্ভিদৰ কোষ উদ্ভিদৰ তোমাৰ ভিতৰৰ কিবা-কিবি, তাৰপিছত তোমাৰ প্ৰাণী বিজ্ঞানত তোমাৰ জীৱ বিজ্ঞান তোমাৰ প্ৰাণী কোখ প্ৰাণী কিবা কিবি বহুত খিনি তুমি চিত্ৰ অংকন কৰিব লাগিব ত তুমি- ত ভাল হ'ব লাগিব আৰু তুমি মানে মনত ৰখা কেপাচিটিটো ভাল হ'ব লাগিব কাৰণ- উদ্ভিদ বিজ্ঞানত তোমাৰ এ বহুত বস্তু তুমি মনত ৰাখিব লাগিব কাৰণ তুমি নিজে। কিবা হা এইটো হয় যে তুমি নিজে কিবা এটা লিখিব পাৰিবা কিন্তু তুমি সেই বস্তুটো- জানিব লাগিব ন-
আৰু মই আৰু মই যিমান দূৰ জানো তোমাৰ পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান গণিততকৈ তোমাৰ উদ্ভিদ বিজ্ঞান- আৰু জীৱ বিজ্ঞানত অকমান ভৱিষ্যতে- প্ৰব্লেম আহে।
আহ কিন্তু উদ্ভিদ বিজ্ঞান আৰু জীৱ বিজ্ঞানত মতে প্ৰত্যেকটো বস্তুৰে। এটা এটা বৈজ্ঞানিক নাম আছে ন।
অ সেইখিনি নাম মনত ৰাখা কিন্তু বহুত জটিল
অ সেইটো হয় কিন্তু আমাৰ জীৱনৰ লক্ষ্য হিচাপে- তোমাৰ জীৱ বিজ্ঞান উদ্ভিদ বিজ্ঞান বা গণিত যিকোনো এটা বিষয়তহে লক্ষ্য কৰিব লাগে। হয় ন
অ আমাৰ যদি তেনেকে চাবলৈ যোৱা যিকোনো এটা বিষয়ত উল্ক্ষ্ কৰিলে আমাৰ জীৱনটো ভাল। ভাল হ'ব কিন্তু বৰ্তমান সময়ত আমি চলিব হলে আমি চবফালে আমান চাব লাগে ন কাৰণ বৰ্তমান যুগটো জানাই বহুত প্ৰতিযোগিতামূলক
সেইটো হয় বাৰু দিয়া টাইমো বহুত হ'ল শুমগ আৰু
হুবা নেকি
অ
দিয়া লগ পাম
ঠিক আছে দতিয়া